হেল্ল'
অ, কি কৰিছা।
হে আছো এনেই, তুমি?
আচৰি দিয়ক।
উম।
ভাত খালা?
অ' খালো।
অ, অ, বাকী ভালেই খবৰ।
ভালে আৰু, আপোনাৰ
উম ভাল ভাল।
অ,
বাকী কি কি খাদ্য খাই ভাল পোৱা তুমি ফাষ্ট ফুড।
কি কি খাদ্য মানে মই ফাষ্টফুডত বেছিকে পানী পুৰিটোহে খাওঁ।
মোক পানী পুৰি নেকি
পানীপুৰি হা পানী পুৰি অ' পানী পুৰিটো মানে ইমান হাৰ্ড নহয় আৰু পানী পুৰি। ত' তুমি চুজিৰো বনাব পাৰা আটাৰো পাৰি আৰু প্লাছ এইটো আটাৰ থাকে নেকি চামথিং।
অ মানে এই কিছুমান যে বক গেলামালৰপে কিনি আনিব পাৰে।
সেইটোতো মানে সেইটো কিনিব পাৰি খোলাকে। বাট এইটো তুমি যিমান ঘৰত বনাবা এতিয়া বেছি ভাল আৰু ফুলিবও, এনেই ৰেডিমেড পুৰিবিলাক দেখিছাই কেনেকা মানে ডাঙৰ ডাঙৰ হয় আৰু একদম ইমান টান টান। ক্ৰৃস্পি নহয় মানে বস্তুটো।
আচ্ছা, আচ্ছা। মই সেইটোৱে আৰু চাওমিন, চিঙৰা। হাস্পিতালতে এতিয়া।
আচ্ছা আচ্ছা আৰু বেলেগ পিজ্জা বাৰ্গাৰ
পিজ্জা বাৰ্গাৰ সঁচা কথা ক'ব গ'লে পিজ্জা খোৱাই নাই আজিলৈকে মই
অঁ, কিয়?
চহৰত যোৱা নাই ন গাঁৱতে থাকো, সেইকাৰণে।
উম।
ত' বাকী
সেইটোৱে, ফাষ্ট ফুড বুলি ক'লে ম'ম', চাওমিন খাওঁ আৰু।
উ মমোটো মানে ইমান ভাল নালাগে মানে লাগে যেতিয়া মানে মমৰ যোনটো ওপৰৰ মানে, কাকটো টাইপ সেইটো মানে অলপ কোমল হ'ব লাগে তেতিয়া ভাল লাগে। ফ্ৰাইড মমো মানে মই ইমান মমোটো ভাল নাপাওঁ খাই।
আচ্ছা
তুমি কোনটো ভাল পোৱা ফ্ৰাইড মম' ন চ মম'
ফ্ৰাই মোৰো খাই ভাল লাগে।
উম। ফ্ৰাইড ম'মোটো কেনেকে বনাই?
ফ্ৰাইড মম'টো সেইটোৱেই আৰু আগতে ধৰ বনাই লব নেলি তাৰপিছ ফ্ৰাই কৰি দিয়ে।
উম উম ডিপ ফ্ৰাই কৰো।
দেক আহ, ইয়াত তেনেকে মানে আৰু চহৰত কোনোবাতো হোৱা নাই বাৰু সচা ঘৰ গলে টাউনত যিটো বনাই ন খেতি ইয়াতে আপোনাৰ গাঁৱত যিটো চেণ্টাৰ আছে। হয় নেকি?
তেতিয়া মানে ভাল লাগিব আৰু আমাৰ মানে ওচৰতে ন পিজ্জাৰ এইটো ডমিন'জ পিজ্জাটো শুনিছা। একদম ওশৰটো মানী সেই তাতে খাব পাৰিম।
এবাৰ লৈ যাব দেই আপুনি মোক,
হয় লৈ যাম দিয়া কে এফ চি আছে। তাত তুমি বাকোৰ চিকেন খাব পাৰিবা উইংছ খাব পাৰিবা।
অ'
বাত
নকৰে ভাল আৰু টাউনত ন?
উম, এ নহয়। গাঁৱতো ভাল লাগে দিয়া। গাঁৱত কিছুমান ইউনিক বস্তুবিলাক পায় আৰু যোনটো মানে চহৰত নাপায়। চহৰ-গাওঁ বুলি কি আছে? আজিকালি হোম ডেলিভাৰী আছ ছেই চোন। তুমি জ'মেটত অৰ্ডাৰ কৰা বিণ্ডাছ আহিয়ে যাব।
মই গাঁৱৰ পৰা চহৰত অৰ্ডাৰ দিলেও আহি যাব নেকি?
আজিকালি চোন আছেই চুইগি, জ'মেটো কিমান কি কি আছে। ডমিন'জ আছে।
হয়।
হোম ডেলিভাৰী দিয়ে আৰু কিছুমান ক্লাউড কিটচেন আছে তাত দিব পাৰা।
আচ্ছা।
অনলাইন দিব পাৰিবা, পইচাটো বা কেচ অন ডেলিভাৰীও দিব পাৰিবা।
অ'।
ঘৰত দি যাব বাকী তোমাক
মানে ইয়াৰ পৰা অৰ্ডাৰ দি পেলাই আ, ঘৰত আনি দিব আৰু।
তুমি ধৰা, তুমি অ', য'ত আছা তাৰ পৰা অৰ্ডাৰ দিবা। তুমি এড্ৰেছটো দি দিলেই হ'ল। এক
আছে যেন, অ', যেনেকে ধৰা ফ্লিপকাৰ্টত কাপোৰ-চাপোৰ অৰ্ডাৰ দিয়ে ন?
অ', যেনেকে ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া।
আচ্ছা, ঘৰলে আহি দিবনে আকৌ‌ যাব লাগিব তিনিআলি লেকে?
নাই, নালাগে। অ', তোমাক ঘৰতে আহি দিব। বাছ মানে অলপ-চলপ ক'ব লাগিব আৰু। গলি-চলিবিলাক থাকে ন, অলপ চিনি নাপায় ন সিহঁতে।
অ', অ', সেইটো হ'লে প্ৰব্লেম হ'ব ন?
উম, তুমি ডাইৰেকচনটো দি দিলে পাৰিবা বাৰু।
হয়, বাকী তেনেহ'লে সেইটোয়ে আৰু।
বাকী হোমত, ঘৰত পিজ্জাও বনাই খাব পাৰি, তুমি পাৰিলে খাব পাৰা। ৰেচিপি টো লৈ পেলাই
কক অলপ ক'বা নিকি?
উম, পিজ্জাটো মানে। ময়দা, ময়দা আৰু মানে কি কয় ৰখা, ময়দা আৰু কৰ্ণফ্লৰে চামথিঙৰ এটা দৌ' থাকে মানে যেনেকে আমি আটা মাৰো, আ ৰুটিটো খোৱা চাগে তুমি?
হম, হম।
আটা মাৰাৰ নিচিনাকে এটা দৌ' বনাব লাগে। তাৰ পিছত ত' কেপচিকম খোৱা যদি। দিব পাৰা তাৰপিছত অলিভ বুললে। এটা ব্লেক কালাৰৰ আহে মানে অ', কি ক'ম, সেইটো অসমীয়া নাজা নাজানোঁ মই, ৱডটো আৰু পিঁয়াজ, পনীৰ‌‌। চিকেন দিব বিচাৰিলে, চিকেন দিব পাৰা। জলকীয়া।
অ'। মানে প্ৰথমতে মানে ময়দা খিনি মাৰি লব লাগিব।
অ', ময়দাখিনি মাৰি ল'বা, এটা দৌ' বনাই ল'বা, অলপ টাইমৰ কাৰণে। থৈ দিবা।
দৈতটো খাটি দিব লাগিব নেকি ম'ৰ দৈ।
অ', দৈ মানে সেইটো নহয়, দৌ' মানে এই যে, মই মানে ইমান এটা অসমীয়া নাজ জানো সেইকাৰণে কৈ আছে তোমাৰ ইংলিছত দৌটো মানে এই যে আটা মাৰি যে আমি লাডু টো থ দি। ন'।
কাৰ্ড কাৰ্ডটো কথা কোৱা নাই জানো কাৰ্ড।
কাৰ্ডৰ কথা কোৱা নাই। কাৰ্ডটো হয় দৈ। এইটো দৌ দৌ মানে এটা লাডু।
হয়।
আটাৰ যেনেকা লাডু বনাই থয় আহ ৰুটি। বনাবলৈ কাৰণে তেনেকাা।
আচ্ছা আচ্ছা বুজি পালো বুজি পালো অ'।
অ পাইছা ন সেইটো মানে অলপ টাইমৰ কাৰণে। তুমি ঢাকি কিনে থৈ দিব লাগিব। তাৰ পিছত তুমি চব অ' ঢাকি পেলাই। থৈ দিবা তাৰপিছত ৰুটিৰ নিচিনাকে বেলি পেলাই। তাৰ ওপৰত পিজ্জা চচ। পিজ্জা চচ লগাই তাৰপিছত চবজি খিনি দি চিজ দি পেলাই এইটো তুমি মানে কি কয় এইটো হা হা
ভিতৰতে কিবা কিবি দিয়ে নহয় চবজ বিটো কি হয়?
তত কিবা কিবি দিয়ে মানে চিচ দিয়ে।
হা
চিছ চিছ চিছ
চিজ মানে কি
চীজ মানে কি মানে সে যে যেতিয়া মানে আমি এটা দা মানে কি ক'ম সেইটো অ এগেদিয়ে বনাই নিকি চাগে মই ইমান নাজানো মানে চীজ টো কিহেদি বনাই সেইটো মই নাজানো
তাৰমানে ডিমৰ পাপৰ
না না মিল্কিদি বনাই গাখীৰ বনাই চিজটো পিছটো দোকানত ক'লেই কিনিব কিনিব পাই যাবা
মানে এটা নন ভেজৰ স্মেল দিয়ে ন সেই স্মেলটো কৰ পৰা আহে বা
নন ভেজৰ স্মেলটো হয় লাইক তুমি এইটো দিব লাগিব অ চিকেন দিব লাগিব চিকেন পিচ দিব পাৰা
ম'মৰ দৰে মানে মমৰ যেনেকে দিয়া হয় মানে সৰু সৰু কৰি দিয়ে ন তেনেকে
অ মানে মমোত দিয়ে ধৰা টো মানে কি কয় পুৰা মানে কাটি কুটি চব এভৰিথিং মিক্স কৰি হয় নে হেৰিত পিজাত দিব হলে তুমি পিচ পিচত দিব লাগিব
আত্ছা
চচ টাইপত
হয় আজিয়ে মই ট্ৰাই কৰিম আপুনি কোৱা দৰে বাৰু
অ ট্ৰাই কৰিবা তাৰপিছত মোক কবা কেনেকুৱা হ'ল
হয় তেনেহ'লে এ আপোনাৰ যিখিনি লাগিব মেটেলছ আপোনাৰ ময়দা লাগিব
উম ময়দা লাগিব চিজ লাগিব
এক মিনিট মই লিষ্টখন বনাই আছো আপুনি কৈ যাব হা ময়দা আচাৰেজ
চিছ
ফিচ্
চিচ্ চিচ্
অ চিচ্ আফটাৰ ডে টমেট ন
অ বিলাহী দিব পাৰা তুমি নন ভেজ বনোৱা যদি চিকেন দিব পাৰা আৰু যদি ভেজ বনোৱা পনীৰ দিব পাৰিবা
অ অ পনি অ ভেজটো দিলে পনিৰ বনাব পাৰি ন পনিৰ বন আচ্ছা ননভেজ জে বনাম বাৰু
উম
নন ভেজ বুলি চিকেন দিব পাৰি ন অব এয়া আপোনাৰ লোক কেল মুৰ্গীটো হ'ব হেল্ল'
বইলাৰ
ব্ৰইলাৰ নহয় লোকেলটো যিটো ন সেইটোও চলে
ব্ৰইলাৰটো মানে তুমি অ এই সৰু সৰু যে পিচ কৰে যে চাওমিনত দিয়ে চাবা কেতিয়াবা সৰু সৰু পিছত দিয়ে
অ অ
উম তেনেকে দিব লাগিব
আচছা তাৰপিছত লাগিব পিয়াজ হয় হ'ব আপুনি কোৱাদৰে ট্ৰাই কৰি চাম আজি নকৰো বাৰু কা- পুৰহিমান কৰিম
যেতিয়াই ট্ৰাই কৰিবা মোক ক'বা
অ আপোনাক ফটো মাৰি পঠাম হা কেনেকুৱা হৈছে
উম উম ঠিক আছে পঠাবা
আ কি সেইটোৱে আৰু ভালে লাগিল কথা পাতি তোমাৰ লগত যিখিনি পৰামৰ্শ দিলা ভাল লাগিল শু মানে তোমাৰ এক্সপৰিয়েঞ্চ আছে বুলি ভাবিছো চাওমিনটো বনাম জানো।
উম।
পিজ্জা আৰু বাৰ্গাৰটো বনাই বনাই কি কয়?
আৰু কি কি বনাব জানা?
কালি মেগী বনাই লওঁ দুই মিনিটত।
মেগ কেনেন জান চজ মেগ থাকে চিকন। মেগী থাকে।
অ', বা এইবিলাক নেজানো দেই মই খালী সিজাব জানোঁ।
বাকী মেগী বলছো আমি বনাওঁ কেতিয়াবা। কণফ্ল'ৰ দীপ কৰি
হয়, আপুনি শিকাব চোন বাৰু। অ', অ', ঠিক আছে। অ'কে তোমাল কথাপাতি ভাল লাগিল বাৰু।
অ', অ', ঠিক আছে দিয়া উম।